হেল্লৌ' শুনা পাইছা?
অঁহ পাইছো, কোৱা। আছো আছো তোমাৰ?
সে ভালেই আৰু।
ভলে আছা।
উম' আজি অফিচ নাই নেকি?
হাঁ'
আজি অফিচ নাই?
আজি অফিচ তোমাৰ আছে, অলপ দেৰি হ'ব যোৱাত।
অ' আৎচ্ছা! কেইটাৰ পৰা আৰম্ভ?
মই তোমাৰ নৰ্মেলি এটা বজাৰ পৰা হয়, মই তোমাৰ ওৱান থাৰ্টিত যাম।
হেল্লৌ'
অঁ' কোৱা।
অঁ মই বোলো এটা বজাত তোমাৰ- অফিচ টাইম, বাট ময় ৱান থ্টিত যাই পাওঁ।
আৰে তোমাক গালি নাপাৰে নেকি?
গালি মানে তোমাৰ মোৰ এইটো কৈয়ে দিছে মোক মানে তোমাৰ নৰ্মেলি এটা বজাৰ পৰা কিন্তু মোক ওৱান থাৰ্টি- টিত যাই পোৱাকে যাব দিছে।
অও' আৎচ্ছা আৎচ্ছা।
মই মানে আহোঁতে ৰাতি অলপ দেৰি হয় ন।
উমহু'
হাঁ, কি কৰি আছা?
অফিচত আছো, এতিয়া কাম কৰি আছিলো এতিয়া অলপ মানে কাম নাই শেষ হ'ল।
কাম শেষ?
উম।
আৎচ্ছা অফিছত কোন কোন আছা এতিয়া পিছে তোমালোকে কেইটা ষ্টাফ আছা?
আমি ষ্টাফ দুটাই আছো এতিয়া, ছাৰ আহিছে আৰু আমাৰ তিনটা।
আৎছা তোমালোক তিনিটা আছা এতিয়া, আৰু ইভিনিং কেইটা থাকিব তোমালোকৰ?
ইভিনিং এতিয়া দুটা থাকিব।
এই দুটাই থাকিব ন।
উম' ষ্টাফ কমি গৈছে আগত আমি বহুত কেইটা আছিলো ষোল্লজন আছিলো, এতিয়া মানে এটা এটাকে ৰিজাইন- দিলে অঁ' ট্ৰান্সফাৰ দিলে এনেকা দি দি মানে এতিয়া মান মাত্ৰ পাঁচজন আছো।
ইছ! কিয় ৰিজাইন কিয় মানে ট্ৰানছপাৰ কিয় দিছে?
মানে এতিয়া ধৰা ষ্ট ষ্টৰটো অৰ্ডাৰ চদা আহিব লাগিব ন, এইটো অনলাইন হয় ড্ৰাকছ- হয়, ব্লিংকেতৰ নিচিনা। ত' ইমান অৰ্ডাৰ চৰ্ডাৰ নাই ত ইমান এমপ্লয় দি আৰু মানে লছে হ'ব ন সিঁহতৰ।
আৎচ্ছা আৎচ্ছা! মই শুনি এটা বস্তু শুনিছিলো ও তোমালোকৰ ষ্টৰত।
উম'
তোমালোকৰ ষ্টৰত কিবা অফাৰ দিছিলে নেকি মাজতে?
অ এইট্টি পাৰ্চেন্টত অফাৰ দিছিলে ইমান বস্তু ললে মানুহে তুমি গমেই পোৱা নাই
গমেই নাপালো দিয়া কি কি অফাৰ দিছিলে
এ মানে বস্তু বিলাক বহুত বস্তু আছে এইবিলাক মানে এইট্টি পাৰ্চেন্টত দিছিলে মানে এতিয়া আমাৰ অৰ্ডাৰ চডাৰ নাই বস্তুবিলাক আৰু সেইবিলাক মানে ইমান অৰ্ডাৰত নাযায় অ সেইবিলাক এক্সপায়াৰী এনে নষ্ট হৈ যাব ন। চ' এইবিলাক বহুত বস্তু অ মানে ধৰি লোৱা তোমাৰ এনেকুৱা ফিফটি থাউজেণ্ড মানৰ বস্তু বাছ অফাৰতে দিছিলে এইটটি পাৰ্চন্ট আহিছিলে মই এটা মানে চেম্পু লৈছিলো সেইটো ওৱান লিটাৰৰ আছিলে সেইটো পোন্ধৰশ টকা দাম আছিল মই পাঁচশ টকাত পাই গৈছিলো
কি কোৱাৰে হাজাৰ টকা লেচ
উম এনেকুৱা এইটি পাৰ্চেণ্ট দিচে চবেই লৈছে ইয়াৰ পৰা মানে চাৰ্ফ পোৱা তাৰ পিছত বডি লোচন বডি ৱাছ তাৰপিছত ফেচ ৱাছবোৰ চব বস্তু মানে এনেকুৱা এইটি পাৰ্চেণ্ট অফাৰ দিছিলে
বাপ ৰে মই গমেই নাপালো গম পালে গ'লো হয় কিন্তু
উম সেই এইবাৰতো কাষ্টমাৰো মানে বাহিৰৰ পৰা আহি আহি লৈ গৈছে বহুতেই লৈছে এইবিলাক ইয়াত
আচ্ছা আৰু আহিবনে এনে
এনে আহিব পাৰে আৰু
এবাৰ আহিলে জনাবাচোন
হব দিয়া জনাই দিম এনেকুৱা মানে আমাৰ যিবিলাক বস্ত আমি ষ্টৰৰ পৰা বেলেগ ষ্টৰ পৰা মানে কিনি লৈ আহো ন শ্বপিং শ্বপিং কৰোতে মানে যেনেক ইউজেলি ধৰা আমাৰ যিবিলাক বস্তু ফোলাগেচীআম চেম্পু বাগেৰা এইবিলাক য'ত তোমাৰ মানে ধৰি লোৱা দহ হাজাৰ মান বিল হ'ব তাত তোমাৰ দুই হাজাৰ পোন্ধৰশ এনেকাত মানে লৈ লৈছে মানুহে অ এনেকা টাইপৰ অফাৰ আহিছিলে মোক নিজে আছৰিত হৈছু মই নিজে ভালকে পোৱা নাই মানে মোৰ বেমাৰ আছিল ন মই দুইদিন তিনদিনৰ ছু ছুটিত আছিলো তেতিয়া আহিছিলে অফাৰ মই দুদিন পিছত আহিছো আহি কেনে মানে ক চাও যে চব বেছি ভাল বস্তু লৈয়ে গৈছে মানুহে পোৱাই নাই
আচ্ছা
উম তাৰ পিছত মইও অলপ খিনি ইমান দুই হাজাৰ মানৰ আৰু লৈছো
তুমি মানে দুই হেজাৰ টকা লৈছানে নে অফাৰ মিলি কিনে দুই হেজাৰ টকা দুই হেজাৰ লৈছা
সেৰি অফাৰ মিলি কেনে এনে ত সি যিকেইটা মই বস্তু লৈছো মানে কমচেকমত সাত সাত হাজাৰৰ বয়বস্তু হ'ব মই দুই হাজাৰত পাই গৈছো আৰু
বাপৰে বাপ ধামাকা অফাৰ দিছোচোন
উম ধেই অফাৰ দিছিলে
আচ্ছা আৰু আহিলে মোক জনাবা হা
অ জ
অ ঠিকে আছে বাকি তোমাৰ ছুটি কেতিয়া
এতিয়া মোৰ চাৰে তিনিটা হব
হা হেল্ল' অঁ কি কি ক'লা
মোৰ ছুটি চাৰে তিনটাত হ'ব।
চাৰে তিনিটা
কম
অটচা ঠিকে আছে দিয়া। তোমালোকৰ চিফ টাইপ ন আমাৰ দৰে ছেম হয়
আৰু মানে ৰাতি
হেল্ল'
অঁ এতিয়া শুনা পাইছানে
হেল্ল' হেল্ল'
অ
অ এই শুনা পোৱা নাই কি কৈ আছে বজি আহি আছে হেল্ল' অলপ অলপ জাগাটো চেঞ্জ কৰাচোন মানে বজি বজি আহিছে
উ
হেল্' হেলল'
তেওঁ মান
নাই ৰে নেটৱৰ্কৰ প্ৰব্লেম দি আছে নেটৱৰ্কৰ প্ৰব্লেম দি আছে হেল্ল' মানে তোমাৰ শুনা পাই আছো কিন্তু পুৰা বজি বজি আহি আছে
এত তেৰিকা হেল্ল হেল্ল হেল্ল' হেল্ল' হেল্ল'
অ
অঐ চাউণ্ডটো পুৰা বজি বজি আহি আছে অঁ তোমাৰ
অ মানে নেটৱৰ্ক কি হৈ আছে তুমি কোৱা শুনি তু কি কৈছিলো
অ অ এতিয়া আহিছে কোৱা
কোৱাচোন
হা হেল্ল'
হেল্লো
কোৱা
মই কৈছোঁ কিবা কৈ আছিলা তুমি কোৱা মই শুনি আছো
অ মই এইটোৱে কৈছিলো তোমাৰ এয়া মোৰ তোমালোকৰ বোলো চেম আমাৰ দৰে চিষ্টেমটো নহয় মানে দুটা ছিফ থাকে
তাকে এনেকা ছেমে হয় ৰাতি কেইটাত
হেল্ল' মোৰ তোমাৰ ৰাতি চাৰে দহটা বজাত
অভাৰ টাইম কৰিব লাগা হৈছে আৰু
অভাৰ টাইম মানে অভাৰ টাইম নালাগে তোমাৰ ওৱান থাৰ্টি যায় কেনে চাৰে দহটাত মই গুচি আহো ন ঘণ্টাই হয় এক ঘণ্টা ব্ৰেক থাকে মান ডিউটি আঠ ঘণ্টা তোমাৰ
মানে অ হেল্ল' শুনা পাইছা
অ মাজে মাজে পুৰা ভালকৈ আহিছে মাজে মাজে বেয়া হৈ আহিছে কোৱা
আছে
উম নেটৱৰ্কৰ প্ৰব্লেম হৈছে
পিছত এতিয়া কি কৰিলা লাঞ্চ কৰিলা তোমালোকে
লাঞ্চ কৰাৱা নাই ৰ'বা তোমাৰ এই বনাই আছে মা মই তোমাৰ খাই লৈ একেবাৰে যাম আৰু কামত।
অ।
হয়।
কৈ আছিলো যে।
পিছে।
হা হা।
কৈছিলি ৰি পোৱাৰ পিছত।
অ।
এবাৰ মই কৈছো যে চি পি ইউটো লৈয়ে ল'ম আৰু।
অ' এদিন যে কৈছিলা চি পিউৰ কথাটো।
অ অ এইটো লৈয়ে ল'ম কৈছো যে এইবাৰ আৰু হেৰি নকৰো বাৰ মানত। মানে ল'ম বুলি ভাবিছিলো তাৰপিছত। ত এইবাৰ ভাবিলো যে ভাবিছিলো যে এইট থাউজেডৰ মাজত মানে ল'ম।
চি পি ইউটো।
অ কিন্তু এতিয়া মানে চালো যে অলপ যদি অলপ বাজেট এতিয়া দুই তিনি হাজাৰ মান বঢ়াই দিওঁ ন।
হা।
এটা আহি কম যে এটা লং তাপৰ কাৰণে লৈ লওঁ।
চোৱা তোমাৰ যোনটো ভাল লাগে বা যোনটো তোমাৰ কামত আহে সেইটো লৈ লোৱা।
হয় সেইটো সেইকাৰণে বাজেট অলপ বঢ়াই লৈ লম।
হা।
তুমি পিছ তুমি কি ভাবিল নেকি।
অ মই এইটো তোমাৰ ভাবিছিলো ৰবা বাদ মই। মানে এতিয়া ইমান এটা ভবা নাই মই। কম ৰ'বা দুদিনমান পিছত কৈ আছো
অ অ ভাবিবা মানে এতিয়া কি কৰিবি।
হা হা মই মানে অলপ কনফাৰ্মেশচন লৈ লওঁ হা বস্তুটোৰ ওপৰত মানে ধৰি লোৱা। এ যেনেকৈ তোমালোকৰ গম পাইছা বস্তুটো কি বা তুমি যোনটো ক্ষেত্ৰত যাব বিচাৰিছা সেইটো বস্তু। তাতে আছে সেইকাৰণে তুমি লৈছা মোৰ মানে অলপ থিংকিংটো বেলেগ ন মই যোন। মানে যি কৰিব বিচাৰোঁ সেইটো বস্তু আছেনে নাই ফাৰ্ষ্ট তাতে চাই লওঁ।
অ অ। অ সেইটোয়ে যাৰ যাৰ মানে সুবিধাগত চাই লবা কেনেকুৱা টাইপৰ ৰিচাৰ্চ কৰি। তাৰপিছত যদি আৰু তাত ব ন সেইবিলাকো ল'ব পাৰিবা। ত সেইকাৰণে ভাবি চিন্তি লোৱা মানে অ পিছত যাতে এনে। নহয় যে পইচা চইচা দিলো এতিয়া পঢ়িব মন নাযায় ইন্টাৰেষ্ট নাই।
অ সেইটো সেইটোয়ে পিছত হলে বেয়া লাগে মানে তোমাৰ ইণ্টাৰেষ্ট নাইকিয়া হৈ যায় লগতে ইপিনে। পইচাটো এনে যায়।
অ অ সেই সেইটো কাৰণে।
উম সেইকাৰণে চাও ৰ'বা প্ৰথম তোমাৰ অ অলপমান। চাই লওঁ ক'ত কি বা মই মানে মোৰ যোনটো থিংকিং ভাবি আছো আৰু সেইটো বস্তু তাত এভেইলেবল আছে। নাই যদি তাত এভেইলেবল আছে। দেন কৌষ্টটো লয় লম যদি তাত যদি নাই। বেকাৰ লৈ লাভ নাই ন তাত যদি তোমাৰ। অলপো আছে ধৰি লাকক কিছুমানো তেনেকুৱা থাকে ন? তেনেকে তোমাৰ কম্পিউটাৰৰ ডি চি এটোত ডি চি এটোত তোমাৰ টেলিটো থাকে বুলি কয়, বাট গোটেই টেলিটো নাথাকে ন কম মানে এইকিনে বেছিকখিনি থাকে অনলি। সেইটো হিচাপত চাই লওঁ ফাৰ্ষ্ট যদি গোটেইখিনি ইয়াতেও যদি পিছত থাকা বুলি কয় পিছত গৈ গোটেইখিনি নাথাকে অলপ আৰু এক্সট্ৰাকে পঢ়িব লাগিব আৰু পইচা - পাতি খৰচ
অ সেইটো হয়।
এ ভাবিছোঁ তোমাৰ অলপমান চাই লও কি হয় কি নহয় তাৰ পিছত এইটো মানে মাথাটো মাৰিম।